অ' নাই কোৱা।
অ' জন ভাই কি খবৰ?
হা! খবৰ বঢ়িয়া, আমাৰ কোৱা?
মই আছো দে আৰু বাকী কি কৰি আছিলা পিছে?
মই জিমৰ পৰা আহিব লৈ ল'বা অলপ আগতে,
অ, জিম গৈছিলা?
আহ।
উ'জিমখন ক'ত পিছে তোমাৰ?
আমাৰ জিম বখিষ্টত।
বখিষ্ট চাৰিআলিত আছে, বখিষ্টত কোন খিনিত অ?
একদম মেগা প্লজাৰ অপ'জিটতে,
আচ্ছা' আচ্ছা' মানে তোমাৰ ঘৰৰ পৰা কিমান দি-
আমাৰ ঘৰৰ পৰা তোমাৰ তু- পইণ্ট, থ্ৰী কিলোমিটাৰ।
অ' টু পইণ্ট থ্ৰী কলোমিটাৰ, আচ্ছা, আচ্ছা। কিহেৰে যোৱা পিছে? স্কুট নে কিৰে?
আহ, স্কুটি লৈ যাও।
আচ্ছা, আচ্ছা আহ, কি স্কুটি আছে তোমাৰ?
মোৰ এখান তোমাৰ, প্লেজাৰ প্লাছ।
আত্ছা! অ' ভালে দিয়া তুমি, তোমাৰ মাইলেজ-চাইলেজ কেনেকুৱা দিয়ে তোমাৰ স্কুটখনে এনে?
মাইলেজ আগতে বঢ়িয়া দিছিল, এতিয়া তোমাৰ যেতিয়া পৰা ই টুৱেণ্টি পেট্ৰল আহিল মাইলেজ পুৰা ড্ৰপ হৈ গৈছে।
অ'ৰে কিবা মোৰ গাড়ীখনৰ কিবা কি হৈছে জানা? মোৰ কিবা আজিকালি মাইলেজ নাপাওঁ, মোৰতো চ' কৰি থাকে ন ইমান- কিলোমিটাৰ মাইলেজ দিয়ে, ইমান কিলোমিটাৰ মাইলেজ দিয়ে। ডিজেল মিটাৰ হয় ন? আগতে মৰ কিবা ফৰ্টী ফাইভ টু ফিফটি এনেকোৱা পাইছিলোঁ। আ, আজি কালি ত' থাৰ্টিছেভেন, থাৰ্টি এইট এনেকুৱা পাই আ- কিবা থাৰ্তি ছিক্স, থাৰ্তিফাইভ এনেকোৱা পাই আছোঁ ছোঁন। বুলেটত, পাই থাৰ্টি ফাইভ, থাৰ্টি ছিক্স।
তোমাৰোতো টু থাউজেণ্ড টুৱেণ্টি থ্ৰীৰ আগৰে না স্কুটিখান?
লিখা আছে, হয় কোনটো? বা তিতাও কে বা হ মোৰ তো- মোৰ মানে ইউটি, ই টুৱেন্টি শুট কৰে কোনো মোৰ তাতে?
কৰে, নেকি তোমাৰ?
অ', কৰিব লাগে কিয় বা কৰা নাই মানে, নাই। মই বুলো তুথাউজেণ্ড টুৱেন্তি থ্ৰিৰে স্কুতি কিনিছিলো কিন্তু। আগ তুথাউজেণ্ড টুৱেন্তি থ্ৰি আগত নহয়, তুথাউজেণ্ড টুৱেন্তি থ থ্ৰীৰ জুলাই মানত কিনিছিলো।
অ', অ', অ', এ মানে, টুৱেণ্টি পাৰ্চেন বুলি কয়ে অলপ বেছি মিলাই চাগে সেইকাৰণে এনেকুৱা
বেছি মিলে চাগে তাক।
এতিয়া বোলেচোন, হেয়ে এতিয়া ই হান্দ্ৰেড আনব বুলি শুনি আছো।
আনিব নোৱাৰে ৰব তাৰ প্ৰথমতে আৰু ই এইট্টি ফাইভ মান আনিব চাগে নেকি।
অ', ই এইট্টি ফাইভ ই এইটটি ফাইভ আনিছে ক'ৰবাত ক'বাত।
উম দ হান্দ্ৰেড কেনক কৰিব পাৰিব আমাৰ এইগিলা গাড়ী নচলিবইচোন।
মানে ই হাণ্ড্ৰেডত চলাকে গাড়ী ওলাইছেতো।
এই নতুন গাড়ী ওলাইছে বুজি পাইছো বাট আমাৰ গাড়ী বিলাক নচলিব ন'। আমাৰো আমাৰ সেইবিলাকৰ কাৰণে হোৱা নাছিল ন' মেইনলি।
আমাৰ গাড়ী নচলে সেইটোতো সেইটোৱেটো সি চিন্তা নকৰে না।
আ
আমাৰ গাড়ী চলব নে নাই। হেল্ল'।
বেয়া হ'ব, মেইনটেনেন্স বেয়া হ'ব
অ', অ'।
অয়া আকৌ গাড়ী চাড়ী এতিয়া প্ৰব্লেম হ'বৰে বহুত
গাড়ী মোৰ কি তোমাৰ মোৰ স্কুটি খন মানে কিমান বন্ধ হৈ যায় বাপৰে।
তোমাৰ স্কুটি অ', এই বন্ধ হৈ যায় ন', স্কুটি বাৰু মোৰ মোৰ এটো এটা বেলেগ প্ৰবলেম হৈছে দিয়াচোন চাৰ্ভিচিং কৰা নাই আৰু কিবা এটা প্ৰবলেম পাইছো।
মোৰ লগৰ আনকি মোৰ লগত তোৰ বাইকো বন্ধ হৈ যায় সি চাৰ্ভিচিংও কৰি আনিছে।
আচ্ছা মানে গাড়ীখন কি অকণ পুৰণা গাড়ী। মানে দুহেজাৰ বাইশ মানত হ'ব চাগে। হম। হেল্ল'।